হেল্ল'।
অ কি কৰি আছা?
এনে আছো দিয়ক।
হয় নেকি মইয়ো এনেই আছো চাহ টা খালা।
অ', খালো চাহ তুমি কি খালা?
অ মই ব্ৰেকফাষ্ট কৰিলো তোমাৰ অ ৰুটি খালো। দুখনমান ৰুটি খালোঁ।
ৰুটি খালা
অহ অহ ৰুটি খালো। তুমি মৰ্ণিং ব্ৰেকফাষ্টত কি খালা?
মই এই ব্ৰেড খাইছো ব্ৰেড খাইছো আৰু এ কি কয় মই ব্ৰেড আৰু বাটাৰ খাইছোঁ।
হয় নেকি অ' মানে খবৰ পাতি ভাল।
ভালেই দিয়া তোমাৰ ভালনে।
অ', মোৰো ভালেই বাৰু। এতিয়ালৈকে ভালে আছো বাৰু অ আজি অলপ অহ।
অহ তোমাৰ আজি অলপ গছ গছনিৰ বিষয়ে কথা পাতোঁ।
অ', অ' ঠিক আছে দিয়া কোৱা।
আমাৰ পৰিৱেশটো মানে বৰ্তমান যিহেতু পৰিৱেশ গছ গছনি যে আহ কাটি গৈ আছে মানুহে। তাকে আমাক এতিয়া তোৰ ৰাস কৰিব লাগে আৰু তুমি গছ গছনি ভাল পোৱা নে।
অ'। নিশ্চয় মই গছ গছনিয বৰ ভাল পাও, মোক বৰ ভাল লাগে গছ গছনিবোৰ।
অ', মই ঘৰ তো বহুত, বহুত ধৰণৰ গছ গছনিবোৰ লগাই পাইছো ঘৰত।
অ'। অ', অ', হয় নেকি অ'। মইও গছ গছনিবোৰ বৰ ভাল পাও আৰু তুমি ঘৰত এনে কি কি গছ লগাই পাইছা?
মই ঘৰত বহুত কিবা কিবি গছ লগাই পাইছো যেনেকাে তোমাৰ এটা থাকে স্নেক প্লাণ্ট বুলি তোমাৰ এই মই অসমীয়াতো নাম বোৰ নাজানো। এনে তোমাৰ স্নেক প্লান বুলি আছে তোমাৰ এটা সেইটো বৰ ভাল হয় আৰু তোমাৰ নাইট কুইন বুলি আছে সেইটো ভাল হয় তোমাৰ নৰ্ট বজাত ফুলে এইটো ত বৰ ভালেই ডাঙৰকে ফুল টো ভাল ভাল লাগে সেইটো বগা কে থাকে ডাঙৰ থাকে ফুল, দেখাতো ধুনীয়া লাগে সেইটো ফুলটো ভাল লাগে মোক তোমাৰ সেইটো ফুল হল তোমাৰ যেনেকা বগা বগা ফুল থাকে সেইবোৰ-সেইবোৰ মোক বেছিকে ভাল বগা ফুল বগা এনেতো কালাৰিং ফুলো ভাল লাগে বহুত মানুহ থাকে কালাৰিং মই মই সেইটো নকও যে কালাৰিং ফুল ভাল নালাগে কালাৰিঙো ভাল লাগে কিন্তু মোক বেছিকে বগা বগা ডাঙৰ ডাঙৰ ফুল থাকে ন সেইবোৰ বেছিকে ভাল লাগে আৰু।
অ', বগা ফুলবোৰ তোমাক বেছিকে ভাল লাগে।
হয় হয়, ঠিকেই ক'লা।
পিংক কালাৰৰ ফুল থাকে, ৰঙা কালাৰৰ ফুল থাকে বেলেগ
অ', সেইবোৰো ভাল লাগে মোক সেই এইটো নকওঁ আৰু এনেতো মই ঘৰত বেছিকে বগা ফুল লগাই পাইছোঁ এ বগা ফুল বেছিকে ভাল লাগে। তোমাৰ আৰু এটা থাকে এইটো বগা ফুলটো তোমাৰ এতিয়া ন সৰু সৰুতে থাকে বগা ফুল এটা এ কি ব, কি বা কয় সেইটো এইটো ভাল লাগে তোমাৰ আৰু এটা থাকে বিষ্ণু ফুল বুলি কিবা কয়, সেইটো ভাল লাগে তোমাৰ। আৰু তোমাৰ পাত বোৰো আছ মোৰ বহুত কিবা কিবি পাত আছে তোমাৰ এ কচুৰ পাত আৰু তোমাৰ এনে পাত। পাতৰ ফুল যে নিচিনা থাকে ন সেইটো মই বগা বগা পাতে সেইটো লগাও বেছিকে ভাল লাগে আৰু।
হয় নেকি মই। ত' সেইদিনা বিশ্ব-পৰিৱেশ দিনা তুমি গছ গছনি ৰুইছানে না তুমি এনেও ৰুই থাকা?
মই এনেও ৰুই থাকো আৰু সেইদিনাও ৰুইছো মই, মই দুটামান গছ ৰুইছো। তোমাৰ এ ফুলৰে গছ ৰুইছো আৰু তোমাৰ এ এতিয়া মই লেচুৰ গছ ৰুইছো, সৰু আছে মানে লেচুৰ মানে সেইদিনা খাই কিনা পেলাই দিছিলো, তেতিয়া এটা সৰু গছ হৈছিল, সেইটোয়ে গছতটো মানে লগাই দিছো তাপত মই। টাপৰ পৰা মানে এই ডাঙৰ টাপত লগাই দিছো এতিয়া এইটো সৰু মানে এইটো কাটি থাকি তোমাৰ ডাঙৰ নহয় আৰু গছটো সৰু থাকি যায় দেখাটো ভাল লাগে তাতে তোমাৰ নেক্স চোৰ হৈ যায় আৰু। তেতিয়া ভাল লাগে আৰু তোমাৰ মই যিহেতু তোমাক যে মই বগা ফুল যে লগাইছো মোৰ মতে মানে বগা ফুলে মানে এনেকোৱা লাগে যে অলপ ভাল লাগে শান্তিৰ এইটো লাগে আৰু মোক। শান্তিৰ প্ৰতি এইটো লাগে হয়, সেইটো লাগে আৰু বগাটো। বগা ফুলতটো আৰু চালেও শান্তি। শান্তি হয়, ঘৰতো শান্তি হয় আৰু মানে সেনেকুৱা ঠাণ্ডা এনেকুৱা একো নহয় আৰু বগা ফুলত এনেকুৱা - তোমাৰ যে এ দিচা সেইবোৰ নাহে আৰু বেলেগ ফুলত যে সেইবোৰ নাহে।
ফুল। বগা ফুলবোৰ আমাৰ যিহেতু শ্বহীদ মানুহ বোৰক সিহঁতকো মানে দিয়া হয়। ফুলে সিহঁতৰ কাৰণে দিয়ে অঁ। শান্তিৰ প্ৰতিক বুলি জনা যায় ন বগা ফুল, সেইকাৰণে সিহঁতক বগা ফুলে দিয়া যায়। এনে বেচিকেলি টো মই - মই বেচিকেলি ফুলবোৰত তোমাৰ ধৰা ৰং বিলাকৰ ফুলবোৰ ৰ থাকে যেনেকুৱা জৱাব ফুল, - ফুল এনেকুৱা বহুত ধৰণৰ ফুল থাকে। সেইবোৰ ফুল ভাল পাওঁ আৰু আজিকালি মই বেছি মানুহে গোলাপ ফুল ভাল পায়। মই গোলাপ ফুলতটো ইমান ভাল নাপাও, কিউকি গোলাপ ফুলত কাটা থাকে না। উম, বহুত কাটা থাকে নহয়। তাৰ কাৰণে মানে সৰু ছোৱালীবোৰে মানে কাটাটো মানে ভৰি চৰি- চেণ্ডেল নিপিন্ধাকে গচকি দিয়ে, নহলে এনেকা চিঙি যাওঁতে আচৰা খাই যায়। সেইকাৰণে ঘৰৰ কাষত গোলাপ ফুল লগোৱা অলপ ৰিক্সিও থাকে। আৰু তাক ভালো লাগে দেখাত ফুলতটো বহুত ভাল, এইটো নকওঁ ফুল বেয়া বুলি।
তোমাৰ যিহেতু কৰি- যে তুমি যে ক'লা যে গোলাপ ফুলৰ কাইট কাইটটো বেছি থাকে ন। কিন্তু মই যিহেতু লগাইছো তোমাৰ- সেইটোৰ নাই, কাটাতো বেছি নাই সেইটোত মানে।
আজিকালি বহুত বহুত- ধৰণৰ গোলাপ ফুল হাইব্ৰীড গোলাপ ফুলবোৰ ওলাইছে, বেলেগ বেলেগ কালাৰৰ গোলাপ ফুল পোৱা যায়।
তোমাৰ অঁ, তোমাৰ এইটো মই ঘৰতে লগাইছো। সেইটোত কাটা নাই মানে সৰু সৰু আছে, সেইটো তোমাৰ এইটো- এইটো কি, একো হাতত নিবিন্ধে আৰু তোমাৰ এইটো হয় মানে তোমাৰ এনেটো-
গোলাপ ফুল যে বহুত ধৰণৰ, বহুত কালাৰৰ থাকে। যেনেকুৱা আজিকালি- কালাৰ ফুলৰ গোলাপ ফুল। তোমাক বেছিকে কেনেকুৱা ৰঙৰ গোলাপ ফুলটো ভাল লাগে তোমাক?
মোক বেছিকো তোমাৰ এ কি কয় অঁ ৰঙাটো ভাল লাগে।
ৰঙাটো অঁ, তোমাৰ পিংক কালাৰ থাকে, ব্লু থাকে, মোক ব্লু টো বৰ ভাল লাগে মানে- অঁ, ব্লুটো ই অলপ অঁ ব্লু ইউনিক লাগে হয়, অঁ। মানে আগতে দেখা নাছিলো, এতিয়া বৰ্তমান নতুনকে দেখিবলৈ পোৱা গৈছে, তেনেকুৱা আগতে নাই।
কা তোমাৰ এটা কফি কালাৰৰ এটা গোলাপ ফুল দেখা পাইছিলো। সেইটো কলাৰ নিচিনা থাকে। অলপ সেইটোও মোক বৰ ভাল লাগে মানে এইটো নতুন-
অঁ, আজিকালি আজিকালি মানে গোলাপ ফুল আহ চব কালাৰৰ দেখিবলৈ পোৱা যায়। হালধি, -
তোমাৰ গোলাপ ফুলে ন- হয় গোলাপ ফুলে নহয়, তোমাৰ বহুতে ফুল এনেকুৱা আছে যে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ- কালাৰৰ দেখা পোৱা যায় আজিকালি। হয়, এইটো আজিকালি তোমাৰ- কিবা কৰি কিনে কালাৰো দিয়ে তোমাৰ ফুলবোৰত। তোমাৰ মই এবাৰ কৰি- ছিলো মানে এটা বগা ফুলত মানে তোমাৰ চাহপাতৰ এইটো চাহ- পাত যে তুমি চাহ বনোৱা ন- সেইটো তুমি এনে দি দিলে, তোমাৰ তাপত যেতিয়া দিয়া ন এইটো তোমাৰ ফুলৰ- কালাৰো চেইঞ্জ হৈ যায় তোমাৰ। সেনেকুৱা কেতিয়াবা হৈ যায়। হয়, তোমাৰ সেনেকুৱাও দিলে- কেতিয়াবা অঁ কৰি চাবা আজিকালিতো বহুত কিবা কিবি ওলাইছে ইউটিউবতো চাব। পাৰা, কেনেকুৱা কৰি মানুহে বহুত কিবা কিবি মানে না
মানে ফুলৰ অ ফুলৰ ৰংটোৰ চেঞ্জ কৰে মানে সেইটো কৰিগে অঁ। মই মই ত তেনেকুৱা গম নাপাওঁ এনে মই নৰ্মেলি গোলাপ ফুল অঁ পিংক কালাৰ আৰু অঁ তোমাৰ ৰঙা কালাৰৰ আগতে লগাইছিলো এতিয়া ব ৰ্তমান নাই গছডাল মৰিল। আৰু মোৰ আমাৰ ঘৰত মানে ক'ব গ'লে জবা ফুল বহুত ধেৰকে আছে।
অঁ অঁ জোৱা ফুল বুলি ক'লা ন মোৰ মনত পৰি গ'ল, মোৰ ঘৰত এটা জবা ফুল আছে সেইটো জবা ফুল ফুল তোমাৰ দুটা কালাৰৰ হয়। এটা হয় তোমাৰ এ কি কয় এই পিংক কালাৰৰ হয়, জাৱাব ফুলতটো আৰু এটা ৰেড কালাৰও ফুলে তাতে। দুটা ফুলে এটাই গছ হয়, তোমাৰ হয় এটাই গছ হয় কিন্তু তাতে তোমাৰ দু আৰু কেতিয়াবা বগাও ফুলি যায়, ইমান ভাল লাগে তোমাৰ সেই টো কিবা হৈছে চাগে মই নাজানো এইটো মোৰ কৰা নাই এইটো মায়ে লগাইছে। তোমাৰ এইটো ৰঙাও ফুলে, কেতিয়াবা এ পিংক কালাৰৰ ফুলে আৰু তোমাৰ
ত আমাৰ ঘৰত আছে, আৰু আমাৰ ঘৰতো মানে বগা বগা বগা ফুলে বগাৰ মাজত কেইটামান ৰঙা ৰঙা ফুলে দেখাত বৰ ধুনীয়া লাগে। এটাই গছত সেনেকুৱা হয়, হয় মানে সেই টো অঁ গছটো পুৰণা হলে মানে সেনেকুৱা দেখিবলৈ পোৱা যায়। নতুন গছত দেখিবলৈ পোৱা নাযায়। আমাৰ গছডাল পুৰণা হৈছে সেইকাৰণে আজিকালি দেখিবলৈ পোৱা গৈছে। আৰু তোমাৰ আঁহ জবাব ফুলৰ বহুত ধৰণৰ কালাৰো পোৱা যায়। উম তোমাৰ ব্লু কালাৰৰো আছে নেকি, জবা ফুল মই দেখিছিলো, ব্লু কালাৰৰ আৰু বেলেগ বেলেগ ধৰণৰ জবা ফুল দেখিবলৈ পায় অঁ ভাল লাগে।
থাকে অৰ্কিড বুলি কয় সেইটো মোক বৰ ভাল লাগে তোমাৰ অৰ্কিড ফ্লাৱাৰ হয় এ ইটো ব্লু কালাৰ ফুলে এই, তোমাৰ এইটো বৰ ভাল লাগে মোক হয়।
আৰু আৰু তোমাৰ এনেই তোমাক অঁ এছে এনেই অসমৰ বেছি প্ৰিয় ফুল বুলিলে কি বুলি জানা যায়।
অসমৰ বেছি প্ৰিয়টো তোমাৰ এনেতো মোৰ কলেদৈয়ে আছে, তোমাৰ এ কি কয় এ কপৌ ফুল যে আমি লগাওঁ। সেইটোৱে অসমতে তোমাৰ বিহু চিহুতে বেছিকে এইটো হয়, এনেতো তোমাৰ এনে ভাৰতৰ কলিতো মই এক পদুম ফুলে হয়, আৰু তোমাৰ অসমৰটো বেছিকে সেইটোৱে চলে তোমাৰ, এ কপৌ ফুল চলে, তোমাৰ শেৱালি ফুল সেইবোৰ ভাল হয় মানে।
উম। এনে মই ক'ব গ'লে, অসমৰ ফুলটো বেছিকেলি মোক ভাল লগা বুলি ক'বলৈ কপৌ ফুল, কপৌ ফুলটো বৰ ভাল লাগে, তোমাৰ বছৰত একবাৰ ফুলে। আৰু তোমাৰ অঁ, কেইদিনমান আগতে ফুলিছিলে কপৌ ফুল আমাৰ ঘৰত। তোমাৰ ঘৰত কপৌ ফুল গছ আছে না?
হয় হয় আছে।
হয় নেকি, কপৌ ফুল লাগে না তোমাৰহঁতৰ ঘৰত, আমাৰতো ঘৰত কপৌ ফুল ঢেৰ লাগে, অঁ এটা গছত মানে তিনিটা তিনটা চাৰিটা মান দেখিবলৈ পোৱা যায়, কপৌ ফুলটো অঁ আৰু বেছি বেছিকেলি বেছিটো নালাগে কপৌ ফুল আৰু কপৌ ফুল মাটিত নহয় নহয়। তোমাৰ গছতে হয়।
অ', হয়, মইয়ে লগাইছো এইটো গছতে হয় এইটোতো মই জানো। কপৌ ফুলটো তোমাৰ গছতে এইটো হয়, তোমাৰ যিহেতু মই তোমাক কলো যে অৰ্কিড বুলি সেইটোও তোমাৰ গছতে হয়। আৰু তোমাৰ এনেই মই মানে প্লান সেইবোৰ যে, তুমি লগোৱা ন মানি প্লান সেইবোৰো তুমি এনে গছতে এইটো কৰি দিলে মনি প্লানৰ ল'টিত এইটো মানে গছত, গছ, গছতে মানে গছতে এইটো ধৰি লয় আৰু
অ', সেইবোৰ মানে গছ গছতে হোৱা গছ ফুল গছবোৰ। সেইকাৰণে ভাল লাগে, দেখিবলে ভাল লাগে সুন্দৰ লাগে আৰু। তুমি বেছিকেলি ঘৰত কি গ ফুলৰ গছ লগাইকে ভাল পোৱা?
মই যিহেতু তোমাক ক'লোৱে মই বহুত কিবা-কিবি ধৰণৰ ফুলবোৰ লগাই পাইছো। আৰু সেনুকা গোলাপ ফুলো আছে তোমাৰ জবাব ফুলো আছে শেৱালি ফুলো আছে মই শেৱালি ফুলৰ কেতিয়াবা মানে এনে ভাজি কৰিও খাও তোমাৰ ভাল লাগে সেইটো ভাজি কৰি হয়, হয় ভাজি অ', স্বাস্ স্বাস্থ্য কাৰণেও ভাল হয়, কেতিয়াবা মই এনেই ফ্ৰাই কৰি কিনে খাওঁ আলুৰ লগত তোমাৰ সেট টো ভাল লাগে, আৰু কেতিয়াবা শেৱালি ফুলৰ চাটনি বনাই খাও। কেতিয়াবা তোমাৰ এ পকৰা বনাই খাও শেৱালি ফুলৰ ভাল হয়। এইটো তোমাৰ স্বাস্ স্থ্য কাৰণেও ভাল হয় আৰু তিতা তিতাও থাকে ন অলপ সেইকাৰণে তোমাৰ এইটো অ', শুন মানে ভাল ভাল ফুলে লগাইছো তোমাৰ।
অ', দিয়া ঠিক আছে, ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া। আলোচনা কৰিম দিয়া ঠিক আছে থেংক ইউ ধন্যবাদ।
দিয়া থেংক ইউ।